হেল্ল'।
অ', শুনা পাই আছা? উম।
অ', অ', মই পাই আছোঁ, তুমি পাই আছা ন'?
অ', পাই আছোঁ।
অ', কি কৰি আছা?
ইয়াটো এনেই বহি আছোঁ।
অ', অ'।
তুমি কি কৰি আছা?
মই অ' মই মানে মোৰ পাৰ্চেল এটা আহিছিলে হাতৰ এই বেংগলছ। দুযোৰ মানে এযোৰ, ত' এই অলপ আগতে আহিছে সেই তেই চাই আহি আছিলোঁ।
অ', অ'।
উম, উম।
মোক, তুমি খালা নে নাই?
মই ভাত খোৱা নাই, মই চাহ খাইছিলোঁ অলপ আগত। নাই আজি অলপ উঠোতে দেৰি হ'ল, ৰাতি শুতেও দেৰি হ'ল। পেট বিষাই আছিলে ত' দেৰি হ'ল শুতে আৰু ঠোতেও দেৰি হ'ল তাৰ কাৰণে।
উম।
উম।
কালি মোৰো দেৰি হৈছে মানে এজনে নিমন্ত্ৰণ কৰিছিলে কালি।
অ'।
ত' ঘৰত আহত মানে দেৰি হৈ গ'ল।
আচ্ছা, আচ্ছা।
মোৰো সেইকাৰণে ৰাতিপুৱা মোৰো উঠিব মানে দেৰি হৈ গৈছে।
উম। আৰু দেৰিকে উঠিলে কাম ঘৰৰ কামখিনিও কৰাত দেৰিয়ে হৈ যায় ন'।
অ', দেৰি হৈ যায়, এইকাৰণেটো ময়ো মণিংত উঠিছো কিন্তু ৰুটি বনালো তাৰপিছত আকৌ উম, ভাত বনালো আকৌ চব্জি বনালো হাজবেণ্ড সিহঁতে চবে খাই কিনে ওলাম কামত মোৰ অকলে বহি আছোঁ।
অ', অকলে থাকিলে এতিয়া বৰ বৰ লাগি আছে ন'?
অ', ব'ৰ লাগি আছ
উম, ৰাতি পাই ৰুটি খালা নেকি?
মই নাই খোৱা ই মই এতিয়ালৈ খোৱাই নাই মোৰ গাটো ভাল লগা নাই।
অ', আৰু খাই ল'ব লাগে নহ'লে আৰু গাটো বেছি বেয়া লাগিব আৰু ৰু টি খালেচোন আৰু গেষ্টিকে হ'ব ভাতেকে খাবা আৰু।
অ', অ', মই ভাতে খাওঁ। কামে শেষ হোৱা নাই আৰু মানে কাপোৰ ইমান আছে নাই ভাবি আছো জাপি ল ও।
অ অ আজি উম। উ এতিয়া বতৰ তো অলপ আগতে ৰ'দ দেখাইছিলে এই দহ মিনিট দহ মিনিটো হোৱা নাই চাগে ৰ'দ আছিলে এতিয়া আকৌ বতৰটো আন্ধাৰ কৰি আহিছে।
সেইটোৱেইটো বতৰতটো কামেই নাই। আমাৰ ইয়াতোতো ৰ'দ ওলাইছে অলপ
উম অ এতিয়া ৰ'দ ওলাই ছে- তে আমাৰ ইয়াতে আকৌ ৰ'দ যায়।
উম।
অ কাপোৰ ধুব আছে উম। উম কাপোৰতটো ওলায়েই সদায় ন আৰু লেতেৰা হয়য়ে আৰু।
আজিও চ ইমান কাপোৰ ওলাইছে।
উ আমাৰো ঘৰত বহুত কাপোৰ ওলায়।
উম মোৰতো জাপাৰ কাৰণে ইমান কাপোৰ আছে। চব জাপি আছো আস্তে আস্তে কি কৰো উপায় নাই।
অ।
অকলে নহয় অ এক অকলে নোৱাৰো ভাল লাগে।
উম উম উ। মোক কাপোৰ জাপি ভাল লাগে সঁচাকে। ঘৰৰ কাপোৰখিনি মইয়ে যাপো হ।
তৰত বহুত কাপি দিবা লব।
উম হব।
মোৰ ইমান কাপোৰ জমি আছে ন সঁচাই উম।
উম মানে কি হয় এনেই ৰেগুলাৰ কাপোৰ খিনি মানে এনেকে যাপো। তাৰ পিছত আকৌ মানে গৰদেজৰ কাপোৰ খিনিও জাপো হা ঠিকে থাকে তাৰপিছত কৰবাত যাব লগা হলে জল্দি জল্দি। আকৌ খদল মদলকে থৈ দিওঁ তাৰপিছত আৰু বেয়া হৈ যায় আকৌ। আকৌ ঠিক কৰিব লগা হয়।
হ।
উম বৰষুণে দিয়ে নেকি আৰু? উম উম গদ্ৰেশত।
থলে দুই দিন মানে থাকে ভাল থাকে তাৰ পিছত আকৌ পুৰা ছেম হৈ যায়। বেয়া হৈ যায় অ খঙে উঠে তেতিয়া আৰু।
উম তাৰ পাছত আকৌ সেনেকেই থৈ দিও কেইদিনমান। তাৰপিছত আকৌ ঠিক কৰিব লগা হয়।
উম
ফেনতটো বন্ধ কৰিলে গৰমে লাগে মই বনাইছো। আজি আলু আলু দি কেনে মেথি যে মেথি জানা ন?
মেথি হাক।
অ সেইটো দি কিনি মানে জোল জোল বনাইছো অলপমান আৰু ভাত বনালো। আৰু মানে মোৰ বাইদেউৰ ঘৰত হেৰি বনাইছে মাটন বনাইছে। পইচা পঠাই দিব বুলি মই আৰু বেছি ইমান এটা মাথা মাৰা নাই।
অ অ ঠিকে আছে সেনেকেই হৈ যাব বাই ক'ত?
সেইকাৰণে বাই মানে এতেই থাকে। অ জ্ঞান স্কুল চিনি পোৱা তুমি?
জ্ঞান জ্ঞান বিকাশ?
নহয় জ্ঞান বিকাশ নহয়, এতিয়া আছে জ্ঞান এডুকেচনেল ইনষ্টিটিউচন যে আছে এটা স্কুল আছে।
অ অ অ চিনি নাপাওঁ দিয়া চিনি না। পাও এতিয়া আছে যদি অ অ ওচৰতে হয় মানে। অ অ ঠিকেই ভালেই।
খুচিৰ এপিনে অ।
অ জ্যোতিকুছিৰ আচ্ছা আচ্ছা নি নিজৰে বা নে?
অ নিজৰ বা।
অ ঠিকেই দে বা যদি ওচৰতে আছে উম। থিকে আহা-যোৱা হৈ থাকে আৰু।
অ অ মানে সদায়তো যোৱা ন হয়ে তথাপিও মাজে মাজে যাওঁ আৰু
উ উম ঠিকে আছে।
অ
বাৰ আচল ঘৰ ক'ত হয়? আহ তোমালোকৰ মানে অ গুৱাহাটীৰে হয়?
এনেতো গাঁৱত অ আমিতো এনে গুৱাহাটীতে হয় চবৰ জন্ম গুৱাহাটীতে হৈছে। এতে আমি ডাঙৰ হলোঁ। সৰুৰ পৰা। কিন্তু বিয়া হৈছে বাৰ এটা ডাঙৰ বাইদেউৰ বিয়া হৈছে বিহাৰত, আৰু উ মেজুৰ বাইদেউ আছে। তেওঁৰ বিয়া হৈছে হেৰি তোমাৰ কি কয় হেদৰাবাদ।
হেদৰাবাদ আচ্ছা আচ্ছা।
অ
অ
ত ডাঙৰ বাইদেউৱে মানে এতে থাকে এতিয়া মানে যিজুৱে এতে জব কৰে ন একাউনছৰ
অ অ অ। অ আচ্ছা তোমালোকে তিনি জনী ন?
আমি চাৰিটা ভণ্টি।
অ চাই অ চাৰিজনি ভণ্টি।
উম, চাইজনী ভণ্টি মই সৰু নহয়, মই তিনি নম্বৰ মোতকে দুজনী ডাঙৰ আছে দুজনী সৰু আছে। অ
দুজ অ অ- অ- অ সৰু- সৰু- সৰু- সৰু ভণ্টিতো কি কৰি আছে এতিয়া?
সৰু ভন্টিটো পঢ়ি আছে, তাই এতিয়া বিকম ফাচ চেমত।
অ আচ্ছা-আচ্ছা।
উ, আৰু ভাইটিৰ গ্ৰেজুৱেচন কমপ্লিট হৈ গ'ল। হিও এতিয়া জব কৰি আছে। উম এটা ভাইটি আছে আমি চাৰিজনী ভন্টি এটা ভাইটি।
অ অ ঠিকে আছে।
অ।
মই ভাত ওলাই আছ মা হক দিব।
অ, হাহক দিব যাবা। অ, সিহঁতকো ভোক লাগিছে চাগে উম।
অ ৰাতিপুৱা এবাৰ দিছে মায়ে এতিয়া আৰু একবাৰ দি দিওঁ।
উম, ঠিকে হৈছে সোৱাত
আ মানে কি হয়, উম সিহঁতৰ মানে কি হয়? অলপ-অলপকে দি থাকিব লাগে নহলে বেছিকে দিলে মানে খাই - খাই আৰু যি খিনি নাখাই মানে ৰোৱাখিনি ভৰি দি পেলাই গুচি যায়। সেনেকুৱা কৰে সিহঁতে মানে মুৰ গী আছে ন মুৰ্গীয়ে উম মানে মুৰ্গীয়ে সেই খাই যাব বুলি পেলাই থৈ দি
আহ উহু অ না ঠিকে আছে অলপ অলপকেই দিব লাগেনো নহলে ৱেষ্ট কৰি দিয়ে ন?
তাকে তিনিটা আছে সিহঁতৰ হিচাপত, সিহঁতৰ হিচাপত তে দি দিও আৰু নহলে বা বাচাখিনি পেলাই থৈ গুচি যায় ভৰি দি। উম, উম। গা মায়ে কৈছে এইখিনি মানে যিখিনি ভাত ওলাইছো সেইখিনিও ৰৈ যাব এতিয়া গোৰে কৈ আছে।
হেহেহে, হয় দিয়া।
হুহ, আহ- আহ- আহ। আহ, আহ। আমাৰ ইহঁতে পুৰা ভাষাখিনি বুজি পায়, আ আ বুলি কলে পুৰা মা
আহি যায় আৰু অ এতিয়া আৰু বনডিং হৈ গৈছে ন এতিয়া চব বুজি
অ অ বুজি যায় তাৰপিছত কেতিয়াবা আমাক এনেই খেদি আহে এই হাঁহানিটোৱে কি পোৱালি দিছিলে মানে'। উম পাচটা দিছিলে নেকি এটাও নাই এতিয়া চিলনিয়ে লৈ গৈছে। চিলনী আৰু কাউৰী এইবিলাক ঘূৰি থাকে ন, মানে সিহঁতেও গম পাই ন পোৱালি দিয়া বুলি।
অ- অ।
তাৰপিছত, তত অ পাঁচটাৰ পৰা চালে পাঁচটাৰ পৰা এটা মাকে গছকি মাৰি পেলাইছে নিজে মাকেই। নে গম পোৱা আছিলে সৰু থাকোতে। তাৰ পিছত চাৰিটাৰ পৰা চাৰিটাৰ পৰা আগত তিনিটা চিলনীয়ে নে কাউৰীয়ে লৈ গৈছে তাৰপিছত এ
এ
হৈছিলে অলপ-অলপ মানে ইমানো ডাঙৰ হোৱা নাই আৰু হৈছিলে আৰু ডাঙৰ সেইটো আকৌ সেইটোও অকন নোহোৱাও হৈ গ'ল কেনেকে?
এ ৰাম!
উম, তই যেতিয়া মানে পাৰি দিছিলে আৰু মাইকে ফাৰ্ষ্ট ফাৰ্ষ্ট তেতিয়া মানে মা আ আমাৰ মানে ওচৰত যাবই নিদিয়ে, আমি যদি ওচৰত যাওঁ মাকে আমাক খেদি আহে।
উহুহু, ভাবে যে কিবা এটা কৰি দিব নেকি সেইকাৰণে।
উম।
ভয়তে নিদিয়ে
উম তাকে কিন্তু আমাক খেল আহিছিলে কিন্তু, তাৰ নিজৰে ছোৱালী কেইটা চিলনীয়ে লৈ যায় গমেই নাপায় তাই।
সেইটোৱেইটো
এতিয়া মুৰ্গীৰো দিছিলে মুৰ্গীৰো দিছিল আঠটা দিছিলে এতিয়া পাঁচটা পচ টা নোহোৱা হৈ গৈছে বেমাৰো লাগিছিলে দুটামানৰ চাগে বেমাৰ লাগিছে আৰু এনেকুৱা এতিয়া চাৰিটা আছে বাকী খিনি লৈ গ'ল চিলনীয়ে আৰু কাউৰীয়ে
অ
তাৰ পিছত এতিয়া চাৰিটা আছে চাৰিটাৰ মাজত তিনি তিনিজনী মাইকী আৰু এটা ম টা ৰাতিপুৱা ৰাতি মানে ইমান ডাঙৰ হোৱা নাই আৰু ৰাতিপুৱা কুকুৰোকো কৰিব বিচাৰে কিন্তু বেচেৰাৰ মাতো ডাঙৰে হোৱা নাই নাই
উম ট্ৰাই কৰে আৰু কুকুৰু কু কৰিব
ক'বলৈ মানে এতিয়া মাত ফুটা নাই আৰু
উম মই সৰু আছে ন ইমান ডাঙৰ হোৱা নাই মানে হৈছে আৰু মিডিয়াম আৰু সিহঁত চব কেইটা
ঠিকে আছে তোমালোকৰ এলাৰ্ম ক্লকৰ মানে দৰকাৰ নাই আৰু নিজে নিজে পনিৰ ভাঙি যাব আৰু ভালে হৈছে
কিবা ৰাতিপুৱাও নকৰে আক দুপৰীয়াও কৰি থাকে যেতিয়া মন যায় তাৰ এনেকে মানে কুকুৰু কু কৰি থাকে লাহেকে তাই যেতিয়া মন যায়
আগতে আমি যেতিয়া মাৰঘৰত আছিলো তেতিয়া মানে আহিলে পিছত যাই মানে আমাৰ সেইপিনে বহুত বিলাক মানে কুকুৰ আছে ন কুকুৰ বিলাকে কি কৰিছে মাৰি পেলালে পিছত যে বহুত দুখ হৈছে তেতিয়াৰ পিছত আৰু আমি আনায় নাই কেতিয়াও মুৰ্গী আৰু হেৰি হাঁহ কুকুৰা আনায় নাই কেতিয়াও
বেয়া লাগে অ আমাৰো উম উম এনেকে আৰু মাৰি দিলে মন নাযায় ন ডাঙৰ হোৱাৰ পিছত আৰু মৰমো লাগি যায় উম আগতে মানে উম উম হয় হয় আমাৰো আগৰ